অ', বাইদেউ একো কৰা নাই আপুনি কি কৰিছে?
মই এনেই আছোঁ, অথনিৰ পৰা মই ফোন কৰি আছোঁ তোমাৰ ফোনটো ইমান বিজি বিজি দেখাইছে।
অ', নাই তো মইতো বিজি নাই।
অ'। কোৱা খানা চানা খালা?
মই আহি কেনি খোৱা নাই লাঞ্চ কৰিছিলো বাৰু আপুনি লাঞ্চ কৰিছিলে?
কৰিছিলোঁ, কৰিছিলোঁ।
কি খালে যে ঘৰত আছিলে।
ঘৰত আছিলোঁ আজি ৰুটিয়ে খালো দেই ৰুটি আৰু মটৰ।
আত্ছা।
উম, চাহ তেনেকে খালো, আৰু তুমি কি খালা?
মই আজি ফ্ৰাইড ৰাইচ আৰু মাংস লৈ গৈছিলোঁ।
অ, অ, বাইদেউ খালে নেকি?
বাইদেউ, খোৱা নাই। মই, আগতে আজি মেম আহিছিল ন, তো আগতে লাঞ্চ ল'ব লগা হৈছে।
হম। মেম আহিলে, কিন্তু টাইমটেবুল বান্ধি দিয়ে দেই।
অ।
মানে, ভোকত-চোকত থাকিব নালাগে তুমি।
অ।
বুজি পায়। দলে আহিলো, দলে আহিলো, এ বাইদেউ যাওক, যাওক, লাঞ্চ কৰক। দুটা বাজিলে, দুটা বাজিলে বুলি কৈ কৈছে ।
উম।
এইটো মেমে বুজি পাই, বেলেগে বুজি নাপায় যে, লাঞ্চ লোৱা নাই, ভোকত আছোঁ।
অ, সেইটো বুজি নাপায়, কাম কৰিলে কৰিয়েই থাকোঁ নিচিনা কৰে। উম, এইটো মেম আহিলে, ভালো লাগে ন?
অ, অলপ মেম আহিলে, সঁচাকে ভালে লাগে, অলপ।
বাইদেউ, চিধা হৈ মজা শুনা না, এইবোৰ কথা বাদ দিয়া। এই কথাটো কেনেকে কৰিবা, কামটো?
অ, এতিয়া কামটো মই কিহৰ কাম? অ, পিজি, পিজিৰ কামটো অ, মই ভাবিছো, এইটোতো ভালে এইটো সময়ত, ত' ভালে কৰিলে, ভালে হ'ব।
অ। মইও ভাবিছো, ধুনীয়াকে কৰি , আমি বস্তুটো মানে, প্ৰফিটতে থাকিম, বুইছা।
উম, উম, সেইটো মইও ভাবি আছো।
ল'ৰাৰ নোখোলো, হাঁ, ছোৱালীয়ে কৰিম।
অ, ছোৱালীৰে কৰিম। ছোৱালী থাকিলে, বেছি ভাল হ'ব।
উম, যিবোৰ মানে ভাল পহে, মানে, ছোৱালী চব, মানে, এগ্ৰিমেণ্ট-চেগিমেণ্ট কৰি, মেলিহে সোমোৱাম।
অ, সেইটোয়েই মইও ভাবিছো।
তোমালোকে, যেতিয়া যে পিজিত আছিলা, তেতিয়া কি এগ্ৰিমেণ্ট কৰিব লাগে নে?
অ, আমাৰতো এনেকুৱা এগ্ৰিমেণ্ট নাই, মানে, তেতিয়া কৰা নাছিলো। এইটো পিজি বেলেগ আছিল, ন? পিজিৰ এগ্ৰিমেণ্ট কৰাটো ভাল যে, ওৱান মান্থৰ, আৰু এডভান্স লোৱাটো, যাতে প্ৰব্লেম নহয়, পিছত যায় কেনে। নহ'লে, চবে এনে এৰি থৈ গুচি যায়, পইচা লৈ প্ৰব্লেম কৰে।
নহয়, নহয় এতিয়া ওৱান মান্থৰ এইটোতো ল'বই লাগিব এডভান্সটো ঠিক আছে, আৰু মানে এগ্ৰিমেণ্ট, মানে, কেলে, মানে, বস্তুটো, এইটো একমাহ-দুমাহ বুলি নহয়, এই কিছুমান এতিয়া পঢ়িবলৈ আহে, ভালো থাকে, বেয়াও থাকে, হয়, নাই কোৱা।
মই কৈছো।
আমি পঢ়া পঢ়িলেও, মানে, ভালকে হেৰি চাই, বস্তুটো দিম আৰু যদি চাকৰিও কৰে, কৰ'বাত যদি জবো কৰে, ধুনীয়াকৈ এগ্ৰীমেণ্ট কৰিহে, মানে সিহঁতক, মানে, দিম। জৰ-তৰ ছোৱালীবোৰক, মানে, দি লাভ নাই, জানিছা, নাই।
অ, অ, সেইটো ময়ো ভাবিছো।
কেতিয়াবা, কিবা কৰি আহিব, এনে ফচিব লাগিব, মানে, আমি।
উম, আৰু মই ভাবিছো যে পিজিটো, আপুনি যদি লয়, অলপ ডাঙৰ চাই ল'ব লাগিব, কাৰণ কমচে কম পাঁচ-ছয়টা ৰুমটো হ'ব লাগিব, ন? ইমান কম হ'লেতো, আৰু কি হ'ল, আৰু সেইকাৰণে, মই ভাবছো, আৰু তিনিটা ৰুম
উম থি বি এছ কে নহ'ব
থি বিএচ কে যদি লয় আপোনাৰ কেইটা ডেন্ট থাকিব পাৰি পিছত
ছটা দুটা দুটাকে নি থাকিব নোৱাৰিব
অ পাতিিব কিন্তু তাতকে যদিা ডাঙৰ হেৰি ললে হয় ডাঙৰ ৰুমত তিনিজনকে থাকিলে ভালেই হ'ল হয়
ডাঙৰ কতা
অ সেইটো আছেিচ কেটা ফ্লাইটো বুত বহুত হেৰি হ'ব ভাড়াতটো বহুত দিব লাগিব
এটা ঘৰ পাইছিলোঁ নহয় জানিছা নাই মাজতে
ক'ত
সাত নে আঠ হোজাৰ টকা দি হালে তেতিয়া এইটো গোটেই মোৰ ঘটো মই ভাবিছিলো লৈ ল'ম মক গোটেই ঘৰটো
আচ্ছা ইমান কময়ত
উম আসাম টাইপ প্লেট
কত পাইছিল
সেই ফালে কি জাগা এই লগখৰ আছেটো
এ লৈ ল'ব লাগিছিল
ৰয়েল গভেলৰ ওচৰত।
ৰয়েল গ্ল'ভাৰৰ ওচৰত যদি আৰামত লৈ ল'ব লাগিছিল নহ?
একদম ধুনীয়াকে কিন্তু পালোহেতেন হয় নাই, সিহঁতক মানে সিহঁতক মানে জ নোৱাৰিলো হেতেন কেলে আকৌ সিহঁতক খানা পিনা চব মানে তোমাৰ তেতিয়া তোমাৰ লগত হেৰি নহল নহ, তেতিয়া তুমিও এটা ৰুমত, তেতিয়া মায়ে থাকি খানা-চানা খাব পাৰিলেঁ হেতেন কথাাটো কৈছো।
অ'।
ডিউটিতো মিলালে আমাৰ স্কুটিত অহা যোৱাটো হৈয়ে গল, একেটা টাইম কৰি ললো হেতেন।
অ', অ'।
হয়, নাই কোৱা? বাট অহা-অহাটো তুমি আহি নাই, নাই, মই পিছত শিকিবা দিয়া, আহিব
একেলগেও আহিব পাৰিম, টাইমিংটো আমাৰ একে হয়।
একেই হয় আৰু অলমষ্ট।
উম।
সেই তেনেকে আছিলে আকৌ, কথাটো সেইটো ইণ্টাৰেষ্ট নিদিলে। এতিয়া এইফালে আছে এটা গণেশগুৰিৰ ওচৰত আছে নেকি এটা মানে হেৰি ঘৰ, অহ কি বুলি ক'ম তোমাক
উম।
এটা দেখাইছে, গোটেই হল ঘৰ গোটেই ঘৰটোৱে দিব সেই ঘৰটোত কিন্তু আমি ধুনীয়াকে খুলি হ'ব, কিন্তু তাত থাকিব জানো ছোৱালী?
আমাৰ বেছিভাগে মানে পিজি কেনেকুৱা জাগা, জাগা চাই ল'ব লাগিব কাৰণ জজগা চাই পিজি আহ
য'ত ত'ত লৈতো লাভ নাই নহয়।
ত' লৈ লাভ নাই, পি জি যাতে ষ্টুডেন্ট বিলাক আহাত সহজ হয়, কলেজৰ ওচৰত বা এনেকে ওচৰত থাকিলে ভাল, আৰু আপোনাৰ ধৰক পিজি যদি লওঁ নহ, তাত মানে মোৰ হিচাপত কোনোবা থাকে থাকিলে বেছি ভাল তাত।
থাকিবতো লাগিবই।
সেইটোয়েতো আপ-আপোনাৰ ফেমিলিতো থাকিলেও প্ৰব্লেম নাই, এটা ৰুম লৈ থাকিলে লাগিলে। মানে, ছোৱালী বিলাকৰ এটা এতিয়া ধৰি লওক ষ্টুডেণ্ট, যেনেকা ষ্টুডেণ্ট যদি থাকে মা দেউতা আহি কেনে চাই ফাষ্টত কেনেকা ছেফটি
পিজি যদি চাই যাব আছে তেনেহলে ভাবে যে, অ' তেনেহলে আৰু কোনো প্ৰব্লেম নাই। আ, প্ৰব্লেম নিদিও আৰু। যদি চাই যে, অ', এনে আৰু নাই, এনে থৈ গুচি গৈ আছে তেনেহ'লে নিদিয়ে।
উম, সেইটো তুমি আৰু মাঁও থাকিব পাৰিবা।
অ', আমিও থাকিব পাৰিম, সেতোতো প্ৰব্লেম নাই।
আমি মিলাই লম কেতিয়াবা তুমি থাকিবা, কেতিয়াবা আমি থাকিম, কথাটো কৈছো বোলে ডাঙৰ হৈ গ'ল তেতিয়া মইয়ো থাকিলো, তোমালোকেও থাকিলা। দুইজনী, দুইটাই থাকি গ'লো কিনো ম
অ', সেইটো প্ৰব্লেম নাই, কিন্তু মানে আমাৰ যাষ্ট হেৰি লাগে যে, মানে প্ৰফিটটো যাতে হয় এনকা জাগা এটাত ল'ব লাগিব।
উম, প্ৰফিটটো হয় আৰু মানে চেফটি হয়।
অ', চেফ টি যাতে থাকে, জাগাতো যানো চেফ থাকে অলপ। ৰাতি-চাতি ওলালেও প্ৰব্লেম নহয় যাতে।
অ', সেইটো প্ৰব্লেম নহয়, আৰু যাতে মানে ছোৱালী বোৰ ভাল ছোৱালী পাওঁ, কথাটো যাক তাক ভৰালে মানে
ভৰাই লাভ নাই, আজিকালি বহুত পাঙ্গা লোৱা ছোৱালী আছে।
উম। মানে পঢ়িবলৈ বুলি আহে, তাৰ পিছতে বেয়া হেৰি কৰে একদম মানে বদনাম হৈ যাব তুমি জানা?
উম, উম, সেইটো আৰু কাৰণ পি জি লৈ থাকিব লাগিব পিছত।
উম, তাৰ পিছত হেৰি এতিয়া দেখিছা নহয় গণেশগুৰিত কি কৰি আছে।
উম, সেইটোৱে।
গোটেই মানুহ ওলাইছে বাহিৰত।
উম।
সেইটো কাৰণে মানে চাই চিতি কিন্তু কামটো কৰিলে ভাল ইমানো বেছি লাভ নালাগে আমাক কিন্তু মানে এ তথাপিও ভালকে যদি আমি থাকিলো খোৱা চোৱাও প্ৰভাইড কৰিব পাৰিম জানা নাই তুমি।
অ', অ', সেইটো আছে।
তোমালোকৰ মাক হেল্প কৰিম কথাটো কিন্তু মায়ে তেতিয়া থাকিলে কোনোবা কাম কৰা মানুহ এটাও লগাব পাৰিম বস্তুতটো দিনত চফা তফা কৰাবলে ন।
অ', অ'।
সেইটো মায়ে দিনত ধুনাকে চম্জি লব আমি ডিউটি আহিলে।
অ', সেইবিলাক চম্ভালি থাকিব পাৰিব।
উম, কিন্তু মানে বিজি থাকিব ভাল লাগিব বুজিছা।
উম, সেইটো ভাল লাগেও কিন্তু সঁচা কথা আৰু কামৰ ইমান টেনচনৰ কামো নহয় ন।
একো টেনশচন কাম নহয়।
সেইটোৱে।
উম।
ক'ত ললে বেছি ভাল হয় জাগাটো?
এতিয়া সেইটোতো তুমিহে জানিবা কেনেকুৱা মই সেইখিনে মানে সুধিছো কথাটো। কোন ফালে ললে লাভ হ'ব কোৱাচোন তুমি মোক?
উম, পিজিটো আপোনাৰ ছিক্স মাইলৰ সেই ফালে বেছি ভাল হয় চাগে কাৰণ ছিক্স মাইলত বহুত মানুহ থাকে। চিক্স মাইলত তাত চব ভাল ন পোৱা যায় চব কিবা কিবি বজাৰ চজাৰ ওচৰতে। কলেজ চলেজ ওচৰতে হয় তাৰ পৰা।
তাৰপৰা ন?
উম।
ছিক্স মাইলত।
অ', চিক্সমাইলত কিন্তু তাত ল'লে ভাল আছে কিন্তু চিক্স মাইলত অলপ প্ৰাইচটো বেছি পৰিব।
এতিয়া এই যে আমাৰ যে এটা ল'ৰা আছে এইটো ৰণচেলৰ
সেই দিনা আমাক যে চাহ আনি দিছিলে যে ৰনচিলা ৰনচিতা বোলে কলাকে যে মানহটো আহিছে যে হে কাণফুলি পিন্ধি আহে যে
অ', অ', অ'।
সি বোলে এটা বোলে হেৰি শিক্ষি খুলিছে বোলে এইটো হেৰি কি বুলি কয় হোমষ্টে।
হোমষ্টে খুলিছে।
হোমষ্টে তিনিটা আছে বোলে তাৰ।
অ', মা কি কোৱা সঁচাকে?
এটা বোলে তোমাৰ খানাপাৰাত আছে, সি মালিকৰ লগত এনেকে এগৰিমেণ্ট কৰিছে সি মানুহ চানো আনে তেতিয়া মানুহে এ তোমাৰ আহ এ প্ৰফিট মানে ছিক্সটি ফৰটি মালিকে ছিক্সটি ল'ব ইহঁতে মানে ফৰৰ্টি লয় ঠিক আছে। আৰু বাকী যিটো তোমাৰ চাৰ্ভে ওচৰত খুলিছে সেইটোত তোমাৰ অ', সি এ সেইটোত খুলিছে সেইটোত থ্ৰী বি এইচ কে লৈছে থ্ৰী বিএচ কে লৈ পেলাই হোম ষ্টে খুলিছে তোমাৰ আহ অ', সেইটো কিমান কে দিম বুলি কৈছে সেইটো ডাইৰেক্ মানে তাৰে হয় তাৰপিছত হে কাৰণে কৈছে বোলে সেইবোৰ আছে। সেই টোৱে লৈ গৈছো ইমান লাইজল চাইজল আৰু মানে প্ৰফিটেবুল দেখিচা নে নাইএনেইতো মানুহে থৰি না মাথা মাৰিব।
অ'
সেইটো কাৰণে। মন দি কৰাৱে নেকি।
সেইটো ময়ো ভাবিছিলোঁ মন দি কৰো নেকি সেইটো।
কৰিলে মানে আমাৰ মানে ভাল আছে আৰু ধুনীয়াকে। কৰো মেলিও কামটো
উম।
এদিন বেংকত যাওঁ ন।
এদিন গলেই হ'ল মই এইফালে ট্ৰাই কৰো কিবা কিবি আৰু
কিহত ট্ৰাই কৰিবা বাৰু।
মোৰতো এতিয়া বয়স হোৱা নাই বাৰু। মোক দিবনে নাই কিন্তু তথাপি ট্ৰাই কৰি চাওঁ এটা কিবা। তেওঁ যদি পাওঁ।
কেলৈ হেৰিটোত দিব যে তোমাৰ এইটোত যে দিব আকৌ। উম, ন য'ত তোমাৰ যে চেলাৰী সোমাই যে।
এই নিদিয়ে তো। এইজ তাৰ পিছত হেৰি এইবিলাকো চাই এইবিলাক এইজত হেৰি নিদিয়ে।
উম, উম। হেইটো দিগদাৰ হ'ল, হেটো কিবা এটা কৰিলে একদম ধুনীয়াকে আমি ষ্টাৰ্ট কৰিয়ে দিব পাৰিলো হেতেন কামটো।
উম, সেইটো ভালকে পোৱা ষ্টাৰ্ট কৰিব পাৰিলো হয়।
কাইলৈ নাহা। ধুনীয়াকে মিলাই ল'লে।
অ' সেইটো আছে তেনেহ'লে আপোনাৰ ছোৱালী টুৱেণ্টি নাইনৰ পৰা যাব ন স্কুলত।
উম, টুৱেণ্টি নাইনৰ পৰা আজি ইহঁতি ঘৰ চাব গৈছে।
ক'ত
উম, তাকে এতিয়া ছোৱালীজনীৰ মানে হোষ্টেলৰ পৰা আহি গৈছে ন দুটা থাকিব ন।
হম, হুম।
আছিলে তাই স্কুলৰ পৰা বহুত দূৰ হ'ব। কাৰণে অকণমান স্কুলৰ আচ পাছত।
আচ্ছা, কোনে কোনে থাকিব লগত।
সিহঁতে দুটাই থাকে ল'ৰাটো ছো
আচ্ছা, আচ্ছা। তাত তাত ঘৰ চাব গৈছে মানে।
উম, এটা ঘৰত আছিলে এতিয়া ইয়াৰ পৰা বহুত দূৰ হৈ যায়।
আচ্ছা, ওচৰত। ভাল কাৰণে ইমান দূৰৰ পৰা অহা যোৱা ভাড়া আকৌ বতৰৰ কথা আছে।
সেইটো এতিয়া ল'ৰাটোৰ কিন্তু দূৰ হ'ব। তথাপিও সি আৰু মেনেজ কৰি ল'ব আৰু একবছৰ যেনতেন।
আচ্ছা, আচ্ছা।
কিন্তু ছোৱালীজনীকতো এতিয়া হেৰি দিব লাগিব ন ইমান ডাঙৰ নাই হোৱা নহয়।
অ' সেইটোৱে টো
ল'ৰা মানুহতো একো নাই পাৰিব। নিব পায় নে।
ভাল চাই এটা ৰুম ল'ব ক'ব।
উম। তাকে টো।
এনে ৰাতিৰ কাৰনে কি বনাব আৰু।
আজি চাম আৰু মই কাল এতিয়া ৰাতি বনাম ন কালি মই সৰু সৰু তিতা কেৰেলা আনিছিলোঁ। আহোতে, তাৰপিছতে আৰু তোমাৰ আনিলো আৰু কি আনিলো। তিতাকেৰেলা আনিলোঁ, বিলাহী আনিছিলোঁ, বহুত ধুনীয়া ধুনীয়া একদম সৰু সৰু পকা, পকা, একদম অ' এনেকে ভাবিছো কি বনাম। সেইবোৰে আৰু কিনো খাবা। কামটো কৰিম কৰিম ভাবি থাকিলে মানে একদম মানে সপোন দেখা নিচিনা হৈ থাকে জানা।
অ, সেইটোয়ে যে সেইটো কিবা, কিবিকে আৰম্ভ কৰিব লাগিব নহলে মানে মানে ভাবি থাকিলে বাছ ভাবোতে যায় টাইম।
আমি ওলাই যাব লাগিব এটা কাম কৰিম লাঞ্চ ব্ৰেকতে নহ'লে ওলাই গৈ আমি বেংকত কথা পাতিম নেকি।
লাঞ্চ ব্ৰেকত গ'লে বেংকত এনে টাইম লাগে বহুত এ যদি লাঞ্চ ব্ৰেকত যাও মোৰ মতে তে হ'ব নেকি।
নহয় ন।